অ' শুনিছেনে?
অ' কি কৰিছে?
হেল্ল'?
কি কৰিছে বোলো?
অ' এইয়া তাত বৈ আছো, তুমি?
এ মই আপোনাৰ ভাত চাত কিটা খালো, খাই লৈ পেলাই সেই ইমান গৰম পৰিছে। তাৰ পৰা কাপোৰ এযোৰ পাইছিলো যে, সেই কাপোৰ খিনিকে নিবলৈ আহিছো, সোমোৱা কাপোৰ বিলাক বোলো।
অ'। এ মোৰ কি কবা এই তাতখন গোটেই কিবাই কামোৰ কাটিলে কাটি পেলাই গোটেইখন। সূতা ছিগি পেলাই অৱস্থাই নাই, তাপা এই সূতাবোৰ জইন দি পেলাই। এ ওচৰৰ গাই জনীও আছে, এ পৰুৱাই খালালে নে কিয়ে খালে নে এতিয়া।
অ'। বিচ মেচ গোটেইখিনি কাটিলে নেকি? কিমান খিনি হল?
এ এবখলা মান চিগিলে এতিয়া জইন দি হ'লগে বাৰু।
অ ইয়ে দেহী ভালকে
এতিয়া মা কি কৰি আছে?
মাহঁতে এয়া বহি আছে, মা, বা, ছোৱালীজনী, নবৌ, গোটেই গাল। নবৌ সেই কাঁহি বাতি ধুই আছে, মই মাহঁত বহি আছে।
অ বাকী ভালেই নহয়?
ভালেই ভালেই আপোনাৰ ভাল?
উম' ভালেই ভালেই, মা ভালেই নহয় ঠিকে ঠাকে আছে?
মা ঠিকে থাকে আছে দিয়ক, ছোৱালী কেনেকুৱা পৰীক্ষা হ'ল?
ছোৱালী ভালেই হ'ল বুলি কৈছে জানো। তাইহে, লিখাজনীহে জানে কেনেকুৱা কৰিছে।
অ' ভাত কিহে খালে?
ভাত ৰাতিপুৱা মাছেই আছিলে।
অ' আমাৰ সেই মাছ।
অ' অ' নবৌহঁতৰ কি কৰি আছে? নবৌ কি কৰি আছে?
নবৌ এয়ে কাঁহী বাতি ধুই আছিলে।
অ' ছোৱালীজনী?
ছোৱালীয়ে মাৰ লগতে, আমনি কৰিছে তাই সি গৰমত।
অ' গৰম ইমান হৈছে থাকিবই নোৱাৰে ঔ।
উম' তাপা আপোনাৰ সেই বৰফ আনিছিলে বৰফ খালো।
অ।
গোটেই গালে বৰফ খালো একেবাৰে।
অ' মইও আম কাটি খালো ঠিকছে।
অ।
আম খাই পেলাই এ বোলো নহয় তাই আহো তাইও হ হেৰি কৰি আহিলে বোলো সূতা খিনি জইন দি লওঁ আহ বুলি ক'লে, তাৰ পিছত এই সূতা খিনি জইন দি আছো। দুইজনীয়ে বহি পেলাই।
উম হুম ভালেই কৰিলে পাই আই অ ভগৱান দিনটো কি কৰিলে অ শুলে নে কি?
নাই শুব নোৱাৰিলো ইমান গেলা গৰমত ক'তনো শুবা
অ মই অকমান শুইছিলোয়ে অ মই অকনমান শুইছিলো আপোনাৰ জিঞ চিঞ ওলাই গল আও নোৱাৰি
এ শুবই নোৱাৰি আমাৰ ভিতৰত গৰম বেছি চাপৰ যে ঘৰটো
উম
বে বেছি গৰম
তাকেহে মানুহবোৰ পাগল হৈ যাব দেই তেনেকে আজি নিচিনা গৰম দিবলৈ হলে মানুহৰ কি হব ভগৱানেহে জানে আও
আমাৰ ফালে আহিবা আক ওলাই নাহায়ে তোমালোকে দেখি বহুত দিন হ'ল দেখাও নাই
টাইমে নিমিলেও বৌ সেই কি বুলি কৈ সেইটো আপোনাৰ ৰাতিপুৱা অকন টাইমত সেয়া কাম বন কৰি তাৰ পৰা এটামানলৈ আজৰি হওঁ হে তাৰপিছৰ পৰা এলাহ এলাহ লাগে পায়
এ ওলাই মেলি আহিবা এতিয়ানো তুমি পঢ়া এৰা নাই জানো পঢ়া এৰিলা নহয় জানো
পঢ়া মোৰ কমপ্লিট হল অ
অ আহিবা আক এনেহে থাকা মাকো এদিন লৈ আহিবা মাক বহুত দিন হ'ল দেখাই নাই
যাম দিয়ক আপুনিও আহিবচোন এদিন
যাম ৰবা ছোৱালী বন্ধ হলে মানে এদিন এপাক যাম বাৰু এইকেইদিন মানে কি পৰীক্ষা চলি আছে কাইলে এদাই হব তাৰ পৰা যাব পাৰিম চাগে আও আৰু মানে ঘৰতো মানুহ নাথাকে যে হাঁহে ছাগলীয়ে গৰু একদম মুৰ্গীয়ে অৱস্থা বেয়া কৰি দিয়ে এতিয়া হেৰি যে বাৰিষা চিজন যে পানীও সোমাই যে ঘৰত
উম
আও ই ঘৰ ইটো সিটো আৰু দাদা নাথাকিলে ক'তো ওলাই যাবই নোৱাৰো একেবাৰে
তাকেহে আমাৰ সেয়া গৰু দুটা আছে
অ দাদা থাকিলে অকমান ওলাই মেলি যাব পাওঁ দাদা নাথাকিলে ক'তো যাবই নোৱাৰো অ
হয় অ মতা মানুহ এটা ঘৰত থাকিলে কিবা ঘৰ ঘৰটো কিবা গহীন গহীনো লাগে হয় নে
আ উম আও মই বৰ বন্দি মানে ঘৰ আনকি মই ঘৰলৈও থাকিবলৈ যাব পৰা নাই ঘৰ ইমান মাতি আছে মই বোলো ছোৱালী স্কুল বন্ধ দিলেহে যাম আৰু থাকিবলে দুদিনমান
অ
এইকেইদিন যাবই পৰা নাই যাব মাই মাতি আছে আহচোন আহ বহুত দিন হ'ল ঘৰলেও নাহ অকল ঘৰতডালতে ঘৰডালতে মোৰ এতিয়া উপায়ে নাই আক মানুহো নাই এতিয়া যাওঁ কেনেকে সেইটো সেইটো কাৰণে যোৱা নাই
সেইবোৰ এতিয়া এৰি থৈ যাবও নোৱাৰে নহয় ঘপছে
উম বোলো তোমালোকে ফোন চোন এটাও নকৰা নাহাও বোলো ফোন এটা
ফোন কৰিবলে মানে মোৰ কি হ'ল এই ৰিচাৰ্জ নাছিলে বহুত দিন হ'ল
অ
মাক কৈ আছিলো ৰিচাৰ্চটো কৰি দিয়ক কৰি দিয়ক তাৰপিছত মা বোলে ৰহ কৰি দিম ৰ বুলি কৈ পেলাই এ মানে এসপ্তাহ মান ৰিচাৰ্চ নাছিলে তাৰপা এই কালি কালি কৰি দিছে মায়ে মই বোলো নহয় মা মোৰ ৰিচাৰ্চটো কৰি দিয়ক মোক লাগে কাম এটাত বোলো
এই কিবা কাম এটা কৰি আছো কামটো মানে ৰিচা তো হ'বই লাগিব তাৰ মা এ বোলে ৰহ কৰি দিও আৰু আজি আজিকালি হে আকৌ টু নাইণ্টি নাইনত সে আপোনাৰ ওৱান জিব বি দাটাহে পায় এদাই হৈ থাকে খাউতকৈ
অ অ মই বাও চাৰে তিনিশ টকা ভৰাও দুই জিবি কে দিয়ে
চাৰে তিনিশ
আমিও কাইলে কাটে নে আজিয়ে ৰাতিটোৱে কাটে নে ৰিচাৰ্জ কাটিব মুঠতে কেতিয়া কাতে কাটিব মুঠতে ৰিচাৰ্জটো কাটিব হলে হৈ আছে
উম এই চাৰে তিনিশ টকা ভৰালেও আপোনাৰ সেই লাভ একো নহয় অ' আঠাইশ দিনহে যায় ধৰক। আও এইটো যেনিবা অ' টু নাইন
নেট নেটটো বেছিকে পাওঁ যে নেটটোহে দৰকাৰ, এনে বাকী দৰকাৰ নাই নহয়। আৰু নেটটো নহ নেটটো নহলে একো কামেই নাই দেখোন, নেটটোৰহে দৰকাৰ বিশেষকে। মানুহ চানুহ নাই যে নেটটো বেছি দৰকাৰ, ৰাতি টোপনিয়ে নাহে যে।
মোৰ আপোনাৰ সেই দোকান চোকান সামৰি মেলি ঘৰলৈ অহালৈ অহালে দশটা বজে। ভাত চাত খাই মেলি মানে এইবিলাক চপাই মেলি কাঁহি বাতি কাঁহি বাতি ধুই আকৌ খোৱা জেগাকন, সেইবিলাক ধুই মেকি সাৰি ম কি সাৰি মেলি মুচি কাচি নবৈ মই দুইজনী শোৱালে শোৱালে দেৰি হৈ যায়। আকৌ ফোন
কে আৰু
অ' আকৌ ফোনটো নাচালেও নহয়। আপোনাৰ যিমানেই লাগিলে ভাগৰ নহওক।
অ' তো আকৌ।
ফোনটো চাবই লাগিব অকমান।
ফোনটোফ চাবই লাগিবঅ'। মই যিমান দেৰি হ'লেও ফোন টো এবাৰ চাই পেলাইহে মই শোওঁ নাইবা টোপনিয়ে নাহে।
এ মইয়ো একেই, ফোনটো চোৱাৰ পিছতহে
চাম তাৰপাহে আৰামত শুম আৰু।
ফোনটো নাচালে কিবা, কিবা আছে কিবা নাই তেনেকুৱা লাগে থাকে।
দাদা ঘৰত থাকিলে গালি পাৰি থাকে। হেই এইটো কি ইমান ভাগৰ দুগৰ দিনৰ দিনটো কাম কৰি থাকটো টোপনি ন ধৰেনে? মই বোলো মোৰ তোমালোক নিচনা টোপনি তি নহয় বোলো, মই অকণমান চাই পেলাইহে মোৰ টোপনি আহিব। এতিয়া টোপনি নাহে বোলো মই।
উম হুম।
মই এনেকে বুলি দাদা গালি দিওঁ। দাদা কৈছে হ'ব দে দে অ'। ৰ' চাই চা চা এনেকে বুলি কয়। হ'লেও তই নিজৰ দেহাটোৰ প্ৰতি লক্ষ্য কৰিবি কয়।
উ
কওঁতে কওঁতে তোৰ অৱস্থাতটো এয়া। মই বোলো মোক চিন্তা মোৰ কথা চিন্তা কৰিবলৈ দৰকাৰ নাই, নিজৰ কথা চিন্তা কৰ। ত মোক তেতিয়া গালি পাৰে। তোক কথা কৈ কৈ লাভে নাই, এনেকে বুলি কয় সেই তোক কথা কৈ লাভে নাই। মই কৈছো মোক কথা কৈ লাভ নাই তো আকৌ।
অ' চাবচোন আপুনি যিমান টোপনি ক্ষতি নহওক মই মানে মোৰ এইৰ এইবাৰ এই মাজতে এই ৰাস যে হৈছিলে যে ৰাস পা আহিলোঁ আহিলৈ পেলা আও এইবা মানে কি হ'ল ৰাস খন মানে সোংকালে বিগিন হৈ গ'ল কাণে তিনটামান অ', তিনটা তিনটা আঢ়ৈটা মানে ৰাস ভাগি গ'ল আও দেই তাপা ৰাস খন ভাগিলে ভাগিলে ভাগি মেলি তাপা আমা এই জুবিন গাৰ্গ ফটোখন মানে মই আনিবলৈ ৰ খি আছোঁ চব আহিলে মানুহবিলাক।
অ'।
অকণ ৰাতিপুৱা গ'লেহে ৰাস ৰাস লাগে এইবাৰ।
ৰাস লাগে অ',
এই
অ'।
তাই খঙতে অহা নাই ধুনিয়াকে সেই যশোদা লছিলোঁ
অ'।
তোমা মাতটো লাগি লাগি আহিছে তুমি নেটৱৰ্ক পোৱা জেগালে আহাচোন। মাতো লাগি লাগি আইছে আকৌ।
এতিয়া?
এতিয়াও সেই লাগি লাগিয়ে আহিছে।
মই আকৌ আপোনা মাতটো শুনিছোঁ।
অ', তোমা মাতো লাগি লাগি আহিছে আকৌ।
অ', এতিয়া?
অ', এতিয়া শুনিছোঁ অ'।
তাপিছত সেই আহিলৈ পেলাই ঘুগুনি খালোঁ মেগি হে গি ডিম খালোঁ ডিম চিম খাই মেলি তাতে জুই ফুৱাই ফুৱাই ফুৱাই আহি পেলাই আপোনা পাঁচটা মান বজা পাইছোঁহি। কাপো কানি সলাই আকৌ ফট টো মাৰিছোঁ ফটো
ফটো ফটো ফটো মেইন মানে
ফটো মেইন মানে আ ফটো এ না মাইবলে নাপালোঁ। ফটো মাৰিছো ফটো মাই আকৌ ফোনটো চাছোঁ। অ', তই এই ৰাতিখন টোপনি খতি কৰি আকৌ তই ফোন চাবলে আহিছ ক মা গালি মই বোলোঁ এ, নহয় অলপ ফোনটো চাবই লাগিব অকমান।
অ',
ম তোমালোক তাত এবা ৰাস চাবলে যাব নোৱাৰিলোঁ এ, দূৰো যে তাপিছত আকৌ দাদাও নাই নহ'বা পতি বাএ চাওংগে আকৌ এইবাৰহে ৰাস চাবলে নগ'লো।
এ, ফ্ৰী ৰাস আছিলে আমা এইবা
অ', নাই এবাৰ হেৰি নগ গ'লোৱে যাব নোৱাৰিলোৱে মানে দেদাও নাই আওঁ মইনো অকলে অকলে ইমানখন দূ কেনেকে যাওঁ। তাপা যাবলে মনটো আছিলে তাপা এই দূৰ হোৱা কাণে নগ'লো আও।
অ', এ, এবা মনটো ব এইবা মনটো বৰ বেয়া লাগিল অ'। হেই হ'ল এ, আপোনা অ', সেটো সেটোৱে আও এইবা ৰাসত কি হ'ল আমা মই যশোদা লৈছিলোঁ মানে নন্দালয় একেবাৰে ৰিহাচ নহ'লে অ'। এই সও এখন নন্দালয় সম পুনৰ ৰিহাৰ্চেল এখন নন্দ ল আপুনি ন মানে নন্দ কাইলৈ ৰাস নহয় এ আজি নন্দ এটা যেনে তেনে ধৰি মেলি আনিছে আৰু সেইটো ভসমলা পুই খাবলৈ নাজানে।
ই তুমিনো তেনেকুৱা নল'ম বুলি ক'ব লাগিছিলে আকৌ।
উপায় নাই নহয় এতিয়া নন্দ ভাল ভাল নন্দ হ'ব আৰু তই চিন্তা নকৰিবি চিন্তা নকৰিবি বুলি মোক কৈ কৈ আও তেজাৰিতে লাষ্টলৈ যেনিবা সিও সেই যেনতেনে তাৰ মানে সি ভাগ্যভাল সি আগতে ক'বাৰ ল'ৱা আছিলে। এ নন্দ তাৰপিছতে সেই তাক কলো বোলো তুমি হেৰি কৰিবা বচন চচন বিলাক মুখচ ট কৰিবা আৰু যেনে তেনে তাৰপৰা সি বোলে হ'ব দিয়া বা মই বচন চচনবিলাক মুখস্থ কৰিম আৰু। বেচেৰাটোৱে তেনেকেই যেন তেনে কৰি থৈছে আৰু মুঠতে কি কৰিছোঁ কৰিছোঁ আও মুঠতে।
অ' মুঠতে কৰিছোহে আৰু।
কৃষ্ণ। কৃষ্ণই এতিয়া সেই পুটনাক মাৰিবলৈ নোযোৱা হ'ল কৃষ্ণই ভয় কৰিছে জোনটো কৃষ্ণ আছিলে এসময়ত পোৱালি কৃষ্ণ ই কি কাহি, মই মানে কান্দি দিলোগৈ আও। নেযাৱ কেলে এতিয়া কি অ', চিনটো চিন দাঙি ৰখি আছে, কৃষ্ণ পোৱালি নাই। মই বোলো অ', পিতাই যা, যা, যা, নাই সি নাযায়, কাইলে মই বোলো মৰ্টন দিম তোমাক যি খোৱা, তোমাক তাকে দিম। তুমি মুঠতে যোৱাচোন পিতাই। নাই, না, অ'। যাওঁ। নাই, নেযাই নহয় এতিয়া। মই কি কৰিম? মই কা, তাতে কান্দিছো গৈ মানে। তাৰপিছত আমাৰ লগৰ এটা আহি ক, কি হ'ল, তই কেলে কান্দিছ? মই বোলো এনেকৈ কৃষ্ণ নাযায়, কি কৰ কৰ। তাৰপা আকৌ হেই, গোপপালক নচা কৃষ্ণ, মানে তাৰে নচা লৰা এটাই, অ' বোলে অ', বা অ' বা মই পাৰিম, তুমি নেকান্দিবা। মই বোলো হ'ব যোৱা। আকৌ বেচেৰাটোক, গধুৰ কোবত দাঙিব নো নোৱাৰিলোঁ আও সিয়ে গৈছে গৈ বেচেৰা উপায় নাপায়।
অ', ঠিকে আছে দিয়া। তেনেকে লৈ মেলি থাকিবা। ভাল লা, তোমাক দেখিও ভাল লাগে নহয়। প্ৰতিবাৰে দৈৱকী লোৱা, এইবাৰ দৈৱকী নল'লা।
এইবাৰ দৈৱকী, একেটা ভাৱৰীয়াকে দি নাথাকে যে।
অ', অ'।
সেইটো কাৰণে আকৌ। এইবাৰ যশোদাই ল'লো আৰু। আহা বাৰ পৰা জানো, আহা বাৰ পৰা একো নলওঁ আৰু চাগে।
অ', অ'।
ঠিক আছে দিয়ক। এতিয়া মই কাম কেইটা কৰি লওঁ বৌ। পিছত
অ, ঠিক আছে দিয়া। অ', অ', পিছত ফোন কৰিবা গধূলা।
কৰিম, কৰিম দিয়ক অ, অ, ঠিক আছে।